কি কৰিছ
হেল্ল'
হেল্ল'
অ কি কৰিছ
এ এইফালে ওলাই আহিছিলো টাউনৰ ফালে তই
অ মই আছো আৰু এই পঢ়ি পেলাই ঘৰতে পঢ়ি আছো ঘৰত কি কৰিবি আৰু। ভাত উম, কিবা খালিনে নাই টাউনত?
নাই নাই খোৱা নাইতো, খাবলৈতো লমহে আৰু।
অ হয় নেকি, উম মই খালো ভাত। কিটা, এ এতিয়া পঢ়ি আছো, তাৰপিছত পঢ়াৰ বিষয়ে এ কৈ আছো আৰু কিবা কিবি।
উম এ, এ যি জি কেখন অসম অসমৰ ওপৰত, অসম জিকে, মানে এ ডি আৰ ই আহিব এবাৰ।
অ।
উম পিছে তোৰ বিজনেচটো কি হ'ল? যোনটো এ পিয়াজৰ আলুৰ আছিলে যে।
এইটো কৰিব লাগিব, এতিয়া তোৰ বৰষুণটো দিলেহে ধৰক খেতি চেতিটো ভালকে হ'ব না।
অ এ মোক লাগিছিলে, পিয়াজ বিছ কেজি মান।
পিয়াঁজ বিছ কেজি তোৰ এতিয়া এইটো মানে ৰোৱা আছে, তোৰ এতিয়া ধৰ অলপ মানে বৰষুণৰ পানী, আকৌ সাৰ অলপমান তেনেকে দিলেহে তোৰ ধৰ ভালকে হ'ব ন। তেতিয়া ধৰ তোক মানে উঠাই কৰি দিব পাৰিলো হয় আৰু, এতিয়া আৰু যেনে আলুটোও তোক দিম, তেনেকৈ ধৰ, এতিয়াতো তাত ধৰ, এতিয়া ধৰ, তোৰ মানে এ বৰষুণটো পৰিলে ধৰ, গোটেইখিনি চবজি ভাল হ'ব ন পিয়াঁজ, আলু। তেনে আৰু, আৰু কিবা কিবি চবজি আছে ন তাতে।
অ। পিছে এতিয়া পঢ়া শুনা কি কৰি আছ। হেল্ল, হেল্ল অ পিছে পঢ়া শুনা কি কৰি আছ কিবা,
এতিয়াতো মানে আই টি আই তো এডমিশ্যন টো লৈছো তাৰপিছতটো মানে সেইটো কৰি থাকিম বুলি ভাবিছো তাৰ পিছতো এইফালে পলিটেকনিক টোও কৰিম আৰু
অ কিবা এনেই চাকৰি হে এ দি আৰ ই চে দি আৰ ই
ইণ্টাৰভি দিবা লাগিব মানে তোৰ এই মাজতে অগ্নিবয়ৰটো দিলো। তাৰপিছত তো সেইটো এতিয়া
উম, হম, অ' মই এই অ' হেৰি কেইটামান কম এনেই কুৱেশনৰ এনচাৰ কেইটামান সুনি ল'বি এ দি আৰ ইত। আহিব পাৰে সেইকেইটা। অহ, এনে তেনেকে অসমৰ ওপৰত ধৰ প্ৰাচীন অসম।
সেইদুতা দুটামান ক তেনেহলে।
অ' মে সুধি আছোঁ ৰ তেনে প্ৰাচীন অ প্ৰাচীন কালত অসমক প্ৰা জ্যোতিষপুৰ বুলি আমি কওঁ আৰু পিছত কামৰূপ ৰাজ্য বুলি জনা গৈছিলে।
অ-অ এইটো জানো বাৰু তে পাইছো উম।
পৌৰাণিক অ' কাহিনী। নৰকাসুৰ আৰু ভগদত্ত আদি ৰজাৰ উল্লেখ পোৱা যায়। গৈছিলে দেই এইটো এইটো এটা ধৰ টপিক কেনেকুৱাও আহিব সেইবিলাক। তাৰপিছত আৰু দুটা মা‌ন আছে। আছিলে অ' সপ্তম শতি তাত ভাস্কৰ বৰ্মন কামৰূপৰ এজন শক্তিশালী ৰজা আছিল। অ' তাৰ পিছত অহ, তেওঁ উত্তৰ ভাৰতৰ সম্ৰাট হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা কৰিছিলে। সেইটো একদম মেইন টপিক আৰু সেইটো ধৰ এনে আহিব পাৰে ন। ভাস্কৰ বৰ্মনে কাৰ সৈতে মিত্ৰতা কৰিছিলে?
এনেকা আহিব বাৰুতে
অ তাৰপিছত আৰু মধ্যযুগ অ যুগৰ আছে বাৰশ শ আঠাইশ খ্ৰীষ্টাব্দ ধৰ চাউলুং চুকাফা আহিছিলে অসমলৈ।
এইবিলাক ধৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু।
অ। ইম্পৰ্টেণ্ট অ', সেইবিলাক ইম্পৰ্টেন্ট আৰু মোগল সকলে কেইবাবাৰো অসমখন অসমখন আক্ৰমণ কৰিছিলে।
এয়া পঢ়ি আছো আৰু তই।
অ। পঢ়ি আছো তই পিছে কিবা পঢ়া শুনা‌
পঢ়া শুনাতো এতিয়া
সেইটোয়ে
তোৰ নিচিনাই জিকে চাবগৈ লাগিব ৰ ঘৰতে।
অ' এনেই ইউটিউবৰ পৰা চাব পাৰো ইউটিউবতো আমাৰ ধৰ দুহেজাৰ পাঁচ চনত অহ অসমলৈ অহ ভাৰতলৈ আহিছিলে।
তটো চাব লাগিব অ এইখিনি ধৰ ইউটিউবৰ পৰাই চাম তই ধৰ লিংকটো দি দিবি আৰু।
অ।
ক কোন কেইটা চেনেলত ধৰ এইবিলাক জিকেই জিবিলাক ধৰ ভাল ভালকে আছে।
ওপৰতো আহিব। আমাৰ অসমৰ ভাৰতৰ ভাৰতবৰ্ষৰ প্ৰাচীন ভাৰত ভাৰতৰ আটাইতকৈ পুৰণি সভ্যতা হৈছে। হিন্দু সভ্যয়তা যেনে উ এই সভ্যয়তা প্ৰায় আহ খ্ৰীষ্টপূৰ্ব পচ পঁচিশশ চনৰ পৰা বিকাশ লাভ কৰিছিলে গম পাইছ।
গম পাইছো অ এনেকাা জিক বিলাকো ভাল আৰু পুৰা ইম্পৰটেণ্ট আৰু।
আৰু ধৰ আৰু টপিক এটা ভূগোলৰ ওপৰত কিবা। ভোগলৰ ওপৰত অ' কিবা এনে তথ্য জাননে
এনেকা তোৰে আৰু চাব লাগিব জিকেই বিলাক ঘৰলে গৈ মইতো চাব পাৰিম। এম্পোৱা নাই না।
অ' ভাৰতত এছিয়া মহাদেশৰ দক্ষিণ অংশত অৱস্থিত। উম তাৰপিছত আৰু অ' আমাৰ ইণ্ডিয়া ইণ্ডিয়াৰ মূঠ মাটি কালি এনে কিমান আছিলে ৰদেই অ অ পয়ত্ৰিশ কোটি এনেকে কিবা এটা আছিলে। উম মাটি কালিতো।
উম।
তাৰপিছত সীমা আমাৰ কাৰ কাৰ লগত সীমা। আছে উত্তৰত ধৰ চীন, নেপাল, ভূটান। বাংলাদেশ আৰু ম্যানমাৰ, পশ্চিমত পাকিস্তান। নতা আমাৰ সীমা আছে ধৰ দক্ষিণত দক্ষিণ ফালে ভাৰত মহাসাগৰ। আৰু ৰাজধানী আমাৰ নতুন দিল্লীত।
নতুন দিল্লী অ'।
তই জানই আৰু আমাৰ দীঘল নদী হৈছে। গংগা নদী ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নদী।
অহ।
অন্যান্য ব্ৰহ্মপুত্ৰ নদী, যমুনা নদী। আৰু আছিলে হিমা পৰ্বতমালাৰ ওপৰতো পঢ়িব পো হিমালয় পৰ্বতমালা। অহ বিশ্বৰ সৰ্বোচ্চ পৰ্বতমালা হিমালয়।
গম পাইছো অ' তোৰ এইটো এইটোৰ উপৰিও ধৰ মোৰ মানে। কালি মানে বাইক এখন বিক্ৰী কৰা বিক্ৰী কৰিম বুলি ভাবিছো মানে।
অ' বাইকৰ।
বাইক এখন বিক্ৰী কৰিম বুলি ভাবিছো। তাতে মানে এখন বিক্ৰী কৰি মানে বেলেগ এখনো ল'ম বুলি ভাবিছো টো ডিলাৰ। পায়।
অ' এখন মোকে, এনে বাইক খনৰ নামটো কি আৰু।
বাইকখনতো ধৰ হেৰি আছিলে গ্লেমাৰ।
অ' গ্লেমাৰ ন মোকে যে মোৰ বাইকৰ এনেকুৱা ডিলাৰ আছে মোৰ। অ অলপ তেতিয়া ময়ো ধৰক হেৰি কৰিব পাৰিম ন মোৰ বিজনেচৰ
তে এইখন বাইক ধৰ বিক্ৰী কৰি দিওঁ ধৰ
উ এনে পিছে নতুন কি ল'ম বুলি ভাবিছ?
নতুনতো বাইক খন মাইলেজ থকা ভাল বাইক এখন হ'লে ভাল হয় আৰু। তোৰ ধৰ তেনেকা ধৰ ক'ৰবাত ধৰ চিনাকি থাকিলে কবি আৰু মানে ডিলাৰত বা
অ হিৰো হণ্ডা অ হিৰো হণ্ডাখনো যাম।
ভাল এখন বাইক হলে ধৰ তোৰ এতিয়া ধৰ
উম উম হয় বাৰু। মোকেই দি দিবি পুৰণা বাইকখন উম বিক্ৰী কৰিম। বিশ পঁচিশ হাজাৰ। তাৰ পিছত আকৌ বেলেগক আকৌ দিব পাৰিম বিশ পঁচিশ হাজাৰ মানত।
উম দি পেলাই ধৰক গোটাইখিনি মিলাই কিমান এটা হয় তাতো ধৰ নিজৰেটো পইচা এটা যোগ কৰি তাৰপিছত ধুনীয়াকৈ বেলেগ ভাল গাড়ী এখন ল'লে আৰু মানে ধৰ মই কাক পাৰ্ট টাইম জব কিবা এটাও কৰি থাকিব পাৰিম।
অ আৰু এইটো মাৰ্চ ত্ৰিশখন যে আছিলে এইখন কেতিয়া বিক্ৰী কৰিবি?
সেইখনতো দুদিনমান চলাওঁ। তাৰপিছতো বিক্ৰী কৰিলে মইতো খবৰ দিম বাৰু দে এখন। এতিয়া ইমানটা মানে তোৰ অসুবিধা হোৱা নাই অসুবিধা যেতিয়াই হ'ব সেইখনো ধৰ তোৰ দি দিম আৰু বিক্ৰী কৰি।
অ অ সেইখনো দি দিব পাৰ ন মোক চাবিচোন মই গ্ৰাহক লগ লগাই দিম বাৰু সেইখনৰ উম পিছে টাউনৰ পৰা টাউনৰৰ পৰা আহিল নে নাই?
খাবলৈ যামহে অকণমান দেৰিকে খা খাই সেইফাল তোৰ ঘৰলৈ যাম আৰু একেবাৰে।
উম এবাৰ চাকৰি ওলাইছে নহয় বা এনেই আৰু দিম বুলি ভাবিছিলি নে ইণ্টাৰভিউ চিণ্টাৰভিউ
এইটোতো এবাৰ দিম বুলি ভাবিছো।।
উম। দিব পাৰ।
দিব পাৰ উম।
অ ইণ্টাৰভিউ কাৰণে ভাল চেনেল আছে। ন ভাল কিতাপ আছে আছাম জিকে সেইবোৰ। অ জিকে আৰু
আসাম অ এইবাৰ আসাম পুলিচৰ পোষ্টটো ধেই ওলাব নহয়।
অ ভাল পষ্ট ওলাব।
তাতে এপ্লাইটো কৰিম আৰু তাৰপিছত
আমাৰ এফালেও আহিছিলে হেৰি মইও চেষ্টা কৰি আছো ইউটিউবৰ পৰা পঢ়ি আছো অ চাৰ্জ জি বি দি পৰা চাই আছো।
এই জিকে কিতাপ বিলাক- কিতাপৰ পৰা ইউটিউবতকে চোৱাতকে ত কিতাপৰ পৰা চালে ধৰ পুৰা মানে একদম- সঠিককে পোৱা যায় এনচাৰটো।
অ আচ্ছা নাই ইউটিউবতো ভাল বাৰু পঢ়িবলৈ ভাল। পঢ়াই ধৰ আৰু চাৰ্জ জি বি টিতো
উ অংক বিলাকটো তাৰ তাৰ পিছতে জিকি জিকে বিলাক তাৰপিছতো আৰু হিন্দী গ্ৰামাৰ আদি কৰি চব বিলাক ইউটিউবতে চাব পাৰো তাৰপিছত কিতাপত কিতাপ অকণ মানে বেছি এটাতো
অ পিছে আমাৰ ঘৰত হেৰি আছে- ছিলে ত' বিক্ৰী কৰিব পাৰিলি গজেন বজাৰ- এই কঠাল আাকিলে আৰু- বিশ ত্ৰিশটামান ত্ৰিশ চল্লিশ পঞ্চাশটা মান ওলাব এনেকে।
অ বিক্ৰী কৰিলে। কাইলৈ বজাৰ কাইলে বজাৰতে লৈ যাব পাৰিলো হয়। তিনিআলি বজাৰ দামটো দামটো ধৰ তোৰ পঞ্চাশ ষাঠি টকাতকে এটাত দিলেও
অ ধুনীয়া গোৰাবো
এটা পইচা এটা ভাল ওলব হা
অ অ মই তোক ধৰ দি দিম ধৰ বিশ ত্ৰিশ অ বিশ মিন বিশ ত্ৰিশ টকা আকৌ ত পঞ্চাশ বিক্ৰী কৰিব পাৰিলম তেনেকুৱা ধৰ বিজনেচৰ এইটোৱে
অ পঞ্চাশ টকাত মই বিক্ৰী কৰি দিব পাৰিম তাৰ লগতেতো
ঘ আৰু ঘৰৰ চব্জি বা ভাজি তৰকাৰী ধ তোৰ বিক্ৰী কৰিব পাৰিম ন তোৰ চাপৰি পানী।
অ', সেইটোৱে, পিছে ভাত-চানী খালী নহয়?
ভাত এতিয়ালৈকে খোৱা নাই তো খাবলৈ যামহে আৰু। তই খালি নে নাই?
অ', হ'ব দে
কাইলৈ দিনত নহ'লে এবাৰ ওলাবি সাঁতুৰিব যাম গৰমটো যিহে দিছে, ‌গৰমো দি আছে তে, সাঁতুৰি আহিমগৈ এবাৰ
উম, উম, হ'ব দে